শুনিছ নে আহ কি কৰি আছ?
এ হেৰি এ আমাৰ বাৰ পোৱালিটো আহিছে তাৰ লগতে অকমান খেলি কৰি আছিলো
উম,
তই কি কৈ আছিলি?
এ গান শুনি আছিলো দেই মই।
কাৰ গান শুনি আছিলি
কিনো কবি আৰু জুবিন দাৰ কাৰণে শুনি আছিলো দে বেয়াও লাগে।
অ' জুবিন দাৰ কাৰণ বাচাগে দেই মানে বহুত ভাল মানে তেওঁৰ নিচিনা মানে বেলেগ নাই অ'
উম গান মানে একেতাই। তেখেতৰ গান বুলিবলে তেখেতৰ গানে শুনি থকাও নাছিলো। হে শুনি থাকা মাজে- মাজে দেখে তেখেতৰ গানকেইটা আহিলে ইমান দুখ লাগিছে নহয় মোৰ।
উম -হয় মানুহতো মানে হেৰি মৃত্যুটো। এতিয়াও মানে কিবা ৰহস্যজনকে হৈ থাকিলে
উ হয় দে। উ, সেইটোৰ তেখেতৰ যে সেই শেষৰ যে ইনষ্টাগ্ৰামৰ ষ্টোৰী টো যে। ষ্টেতাচ আহে কি হেৰি। এইটো ৰিল টো যে। তেখেতে এনেকে যাম বুলি। যিটো বনাই থৈ গৈছিলে ইমান বেয়া লাগে সেইটো দে দিছিলে। উক লাগে মোৰ সেইটো মই কেতিয়াবা কেতিয়াবা চাই থাকো সেইটো চবৰ বেয়া লাগে ন, দ
উম
কি কবি আৰু বহুত ভাল এজন শিল্পী আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল।
অসমৰ সম্পদ বুলিয়ে ক'ব পাৰি।
অ' তেখেতৰ নিচিনা সম্পদ আকৌ উভতি আমি দুনাই পাম নে নেপাম।
কেতিয়া বিচাৰো কিন্তু দেই। পোৱাটো।
উম। ইমান ভাল মাত। ইমান মানে। তেখেতৰ নিচিনা কোনোৱে হব নোৱাৰে দুখীয়া দৰিদ্ৰকো তেখেতলৈ তেখেতে চাইছিল
উম
কিমান জীৱ জন্তু ভাল পাই জীৱ জন্তুৰ প্ৰেমী আছিল তেখেত ন
অ হয়
গান ইমান স্পষ্টকে গাই এটা শব্দ আমি যেনেকে এতিয়া চা আমি কি কৰি আছ নৰ্মেলি আমি কিবা এটা গান গালো সাধাৰণ ভাৱে কৈ থৈ দিওঁ তেখেতৰ এটা এটা কথা কি কৰি আছ কি খবৰ আমি খবৰ কও‌ তেখেতে খবৰ ক'ব এটা এটা শব্দ তেওঁৰ মানে স্পষ্ট ত অসমীয়া ভাষা কয় দে তেখেতে
হয়
তেখেতৰ ৰৈ ৰৈ বিনালে গানটো শুনিয়েই দুখ লাগে মোৰ
উম হয় মানে সেইটো বহুত দুখ লাগে দেই কাৰণ যিহেতু সেইটোয়ে চবতছে শেষৰ ন
উম নভবা কথাও হঠাতে হয় চাগে বুলি গাই থৈ গল হয় হয় নভবা কথাও হয় কথা ও হঠাতে হৈ গ'ল
উম হয়
ই ভাবি এনে মানে নালাগেই তেখেত যে আমাৰ মাজত এতিয়াও আছে তেনেকুৱাই লাগি থাকে
লাগে তেনেকুৱা আমি মানে এৰিব পৰা নাই ন মানুহজনক এতিয়াও বহুত মানে জড়িত হৈ আছো তেওঁৰ লগত
কি হয় ভাবিয়ে পোৱা নাই আৰু তেখেতে ন্যায় পায় নে নাপায় নে
এতিয়াও যে নিয়াই পোৱা নাই সেই তোৰ মানে তেখেতৰ নিচিনা ইমান বিখ্যাত আৰু ইমান ভাল মানুহ এজনৰ মানে ন্যায় পাবলৈ ইমান সময় লাগিছে
উম আমিতো সাধাৰণ মানুহ সেইটোয়ে ৰৈ ৰৈ বিনালে চাব গৈছিলি নে নাই
গৈছিলো গৈছিলো
বৰ ভাল লাগিল দেই
উম ভাল লাগিল।
উম।
ভাল লগাকে বেছি দুখহে লাগিলে চাই থাকোতে।
তেখেতক যেবাৰে দেখিছোঁ।
উম।
কি কবি আৰু,
ভাল এটা সম্পদ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল।
অঁ এতিয়া বিশেষকে মানে মোৰ তেওঁৰ ঘৈণীয়েকৰ কাৰণে বেছিও বেয়া লাগে অকলে আছে ন মানুহজনী।
উম।
লগ দিবলৈ কোনো নাই আৰু বাপেকৰ কাৰণে বেয়া লাগে। বাপেকজনো এতিয়া অকলশৰীয়া নিচিনাই।
সেইটোয়েই কেনেকে থাকিব এতিয়া।
উম, নিজৰ পুতেকক হেৰাইছে চা, বাপেক হৈ পেলাই কিমান দুখ আছে তেওঁৰ অন্তৰত নহলে।
হোম। হে আৰু কি কৰিবি যাৰ যেতিয়া মৃত্যু থাকে হবই আৰু।
উম সেইটোৱে। কিন্তু যোনে মানে অত্যাচাৰ কৰিছে তেওঁৰ ওপৰত সিহঁতেও যাতে পাওক সেইটোয়ে বিচাৰোঁ।
উম, সেইটোৱে আৰু পাওক দে।
উম।
হেতি নিয়ায় পাব লাগে জয় জুবিন দা।
উম।
ন্যাই। পোৱাটোৱে বিচাৰো আমি।
আমিনো কলেও কি হব। আছিলো আৰু, এনে বহি কৰি। টো আহিছে যে, আহি মোৰ লগতে থাকে মানে বেছি ভাগ সেয়া। মোৰ ওচৰতে বহি আছিলে মোবাইলটো। দেখুৱাই আছিলো তাক। সি মোবাইলৰ হে সাগৰৰ মাছ। এই বিলাক চাই ভাল পায়। একদম পোৰা ৰং বিৰং যে, তাৰ লগত চাই থাকিলে মোৰ মন বহি যায়। মোৰ ভাল লগা হৈছে যায় সেইবিলাক বস্তু।
উম, আমাৰ জুবিনদাৰো আৰু সাগৰৰ মাজতে গৈ ধুকালগে।
হয় দে সেইটো এটা মানে বহুত দুখজনক কথা আৰু।
হোম।
এই ভুল মানে। আছে কাৰ যোনবিলাক লগত গৈছিলে দেখিছে মানুহটোৰ অৱস্থাটো তথাপিও মানে উঠি আহিব দিয়া নাছিল যে সেইটোৱে বেছি ডাঙৰ ভুল ।
অ তেখেত দুৰ্বল হৈয়ে আছিল ন, ত তেখেতক যাবই দিবই নালাগিছিলে,
ভাল মানুহক কেতিয়াও নিদিয়ে সিহঁতৰ খালি আৰু কি আৰু পইচা ইনকাম কৰিলে আৰু এতিয়া মানুহটো নহলেও হব বোলা নিচিনা সিহঁতেই মাৰিছে বুলিয়ে চবেই তো সন্দেহ কৰে উম উম বহুত টকা মাৰিলে এতিয়া যিমান খিনি টকা মানে জুবিনৰ নাই তাতকে বেছি সম্পত্তি সিদ্ধাৰ্থহে আছে । এটা মেনেজাৰ হৈ পেলাই ইমান খিনি কত পালেহি?
জুবিনো নিজৰ হাতত পইচা নাৰাখিছিলে,
উম চব তাকে দিছিলে খৰচা কৰিবলৈ কাৰণে আকৌ টিপ পৰ সেয়া প্লেইন বনাবলৈ কাৰণে চব তাকে দিয়ে আৰু
উম কবি আৰু
কি লয় লয় নি খিনিতো লৈ আকৌ পইচাই খাই কৰে চাগে নিজৰ একো খৰচ নকৰে ।
উম আৰু তে তাৰ মানে জুবিন দাক মানে কয় যদি ক'বাত মানে এনেকে কনচাৰ্ট আছে, হৈছে বুলি ন প্ৰগ্ৰাম আছে বুলি কাৰোবাৰ পৰা যদি বেছিকে লয় বোলে ছয় লাখ মান যদি লয় জুবিন দাক ক'ব দুই লা তিনি লাখা‌ মান লৈছো । বুলি জুবিন দাই‌নো ক'ত সুধিব যাব,
সেইটোৱে
সেনেকে এনেকে পইচাবোৰ মাৰিলে
উম
কিন্তু বৰ ভাল ভাল গান গাই থৈ গ'ল দেই তেখেতৰ
বহুত অ বহুত গাই থৈ গৈছে তেওঁৰ মুঠ গান কিমান মান আছে এলবাম?
উম একে সঠিককে পাহৰিছো দেই মই বৰ্তমান
থাৰ্টি অ আঠত্ৰিশ হাজাৰ মান আছে নেকি?
সিমান মানে আছে ।
উম চব ভাষাতে আছে নহয় তেওঁৰ হিন্দীটো আছে বঙালীটো আছে তাৰপিছত ঝুমুৰ, কাৰ্বি কি ভাষা আছিলে সেইবিলাক? গানো গাইছিলে উম মানুহটো বহুত জ্ঞানিও আছিলে অকল বোলে গানতে ভাল চফা নহয় চব ফালে আছিলে নিজে মানে ডাইৰেক্টৰ আছিলে
অ তেখেতৰ চিনেমা কেইখন চাইো বৰ ভাল লাগে দেই ৰ ৰ বিনালে খন মানে ইমান মই একে মোৰ মনৰ পৰা গৈছো ইমান বৰ বেছি মানে হিট হব লগগীয়া চিনেমা নহয় হা মানে কাঞ্চনজংঘা বাকী আৰু মিচন চাইনানাই সেইবোৰৰ নিচিনা নৰ্মেল চনেমাই
উম
কিন্তু আমাৰ জুবিন দে গুচি গ'ল সেইটো এটা কথা তাৰ পাছত আকৌ সাগৰত যে তেখেতে যে মানে চিনেমা খননত যে দেখায় নিচা কৰে নিচা কৰি পোৱা নাই নিচা কৰে নিচা কৰাৰ পিছত যে সাগৰত জাঁপ মাৰিব যাওঁতে বিহুজ হৈ যায়
উম
সেইখিনি যে দেখাই আহে তেতিয়া মানে তেখেতে মানে সেইখিনি আচল জীৱনতো হৈ গ'ল ন সাগৰ গৈ তেখেত বিহুও নচোৱা চিনেমাত কিন্তু আচল জীৱনতো তেখেতে সাগৰত গৈ সঁচাকে এ মৰিয়ে যায়
উম
সেইবোৰ দেখুুৱা যায় সেইটো কাৰণে বেছি দুখ লাগি যায় আৰু যেন চিনেমা খনত যেনে কে মানে ভৱিষ্যতটোহে কৈ থৈ গৈছিলে তেখেত যেন ম মানে মৃত্যু এনেকেই হ'ব বুলি দেখাইে যেন থৈ গল মানুহক সেনেকোৱা লাগে আৰু
উম
সেয়াই আৰু তেখেতৰ মাতটো বৰ ভাল আছিলে আমাৰ খুৰাই যে তেখেতৰ গান শুনি বৰ ভাল পাইছিল দেই কিন্তু আমি ভাবিছিলো আমাক উম নহয় চবিতটো ভাল পাওঁ কিন্তু আমাৰ খুড়াই ৰাতি দুটা তিনি নাম অলমান বজাতটোও লগাই জুবিনদাৰ গান আমি ভাবো মানে খুড়াই জুবিন দাৰ কাৰণে পাগল আৰু। জুবিন দাৰ যেতিয়া নোহোৱা হৈ গল গৈছিল ন আমাৰ খুডাৰাই মানে তিনি চাৰি দিন একোৱে মানে ওলাই কৰি ক'তো যোৱাই নাছিলে তেখেত মানে একে অবাক হৈ গৈছে । শ্বিলঙৰ বহুত ভাল পাইছিলো আৰু আম খুৰাক দেখে খাব অলপ চাবিচোন তই এই কষ্টৰিকা যদি ফটো দিয়ে ন খুব ব ক তেতিয়া তো চাবি ফটোবলাক কত তই অলপ জুবিন দাৰ নিচা লাগে মই নিজেও মানে মোৰ খুৰা হয় ন মোৰ সৰুৰ পৰা দেখিছো চবেই মানে ক জুবিন দাৰ নিচিনা একে কি মানে জুবিনদাৰ নিচিনা হেৰিও কৰে মদ্যপানো কৰে জুবিন দাৰ নিচিনা অকন। বৰতে জুবিন দা গানেই শুনি থাকে মানে। কি কবি আমি ভাবিছিলো আৰু চবে পাতি। পাতিছিলো দে এ তাৰ জুবিন দা গুচি গ'ল আমাৰ বোলা খুৰাই জুবিনৰ গান শুনে নহয়। শুনি থাকিব পাৰিম বুলি আমি। ভাবিছিলো হে হেই লৈ গল ভগৱানে আমাক খুৰাকো কি কবি আৰু বৰ দুখ লাগে।
হয় দে। ভাবিলে দুখ লগা কথা ন সেয়াই একেলগে যোৱা নিচিনা মানে প্ৰিয় মানুহজন ঢুকোৱাৰ পিছত চাগে। সেনেকুৱা হ'ল আৰু কিবা। চাবলৈ গ'লে মানে ভাবিবলৈ গ'লে কথাটো।
সেইটোৱে বৰ দুখ লাগে দেই অকস্মাত দুৰ্ঘটনা আজিকালি সেয়ে। প্ৰেচাৰ ষ্ট্ৰক বহুত মানে হোৱা হৈছে। মানুহৰ। এ কেনে? সৰু সুৰা কিবা এটা হলেও যেনেকে প্ৰেছাৰ ষ্টক বুলি শুনিবি আও আজিকালি।
জীৱনশৈলী আৰু খোৱা বস্তু। সেই খিনি কাৰণে হোৱা আছে।
আৰু মানুহে আজিকালি কয় কি শুনিছো দেই। কি সঁচা মিছা নাজানো কৰোণাৰ বেজি বুলে লোৱা হৈ। দুটা বেজি যোনে যোনে বোলে কৰোণা বেজি লৈছে তাৰ পিছত। ছৰ পৰা বোলে বেমাৰ বেছি হৈছে মানুহৰ।
হয়।
যদি কথাটো হয় ন মই এইটোৱে ক'ব বিচাৰিম যিহেতু যাৰ যাৰ কৰোণা হোৱা নাছিলে কয় যে লোহা লোহাই কাটে কি কৰিছিলে আমাৰ মানে পুৰণা বেজীটো ত কি আছিলে কৈছিলে নহয় কৰোণা ভাইৰাছ টোৱে আছিলে কভিড কভিড ভেকচিনত কভিডে সোমাইছিলে বুলিবা লহা সি লোহেক কাট্টাহে বুলি যেনেকে কয় যেন মানে কৰোণা শেষ কৰিবলৈ শৰীৰত কৰোণাই দিছে ছিলে বেজিতে
উম, খালি কম বেছি পৰিমাণে আৰু
অ, আমাৰ গাত যিহেতটো নাচিলে যোন-যোন মানুহ ঢুক কাইছে যদি কথাটো সত্য় হয় তেতিয়া কৈছো আৰু অসত্য হলেতো বেলেগ কথা তেতিয়া যদি কথাটো সত্য় ত-তেনেহলে, যদি বোলে মানুহৰ গাত না ছিলে ন বেমাৰটো সেইটো কাৰণে ঔষধটোৱে চাগে হেৰি কৰি দিছে
অ, হ'ব পাৰে
অ মানে, অপব্যৱহাৰ কৰা নিচিনা হৈ গ'ল আৰু সে আৰু, কিনো কম আৰু
বহুত বেমাৰ এইয়া হেৰি চৰকাৰে কিবা এছ অ' পি এখন দিছে হা মানে যাৰ যাৰ মানে সে কৰোনা বেজি দুটা লোৱাৰ পিছৰ পৰা কিবা যদি হৈছে হে জনাব পাৰে দিছ মানে জিলাৰ অ-কৰ্তৃপক্ষৰ ওচৰত চাগে গৈ পেলাই।
অ।
সেই প্ৰপাৰ মানে হেৰি থাকিব লাগিব আৰু মে এইয়া হস্পিতালৰ কাগজ পত্ৰ বিলাক নিব লাগিব যে সচাকে হৈছিল সেইবিলাক দেখা খাবই লাগিব তেতিয়া মানে চৰকাৰে মানে দিব আৰু ইমান সাহ্য
অ কিবা কিবি মানে সহায় সহযোগিতা দিব আৰু। পাই বুজি, দে হ'ব দে নহলে।
অ অ দে, হ'ব দে নহলে অকন ৰাখো, উম বাই।